হেল্ল'।
অ', কোৱা।
অ', কি কৰি আছা?
এই আছো বহি।
অ', চাহ-তাহ খালা?
খালো খালো, তুমি খালা?
উম, খালোঁ খালোঁ খালোঁ। উম, ঠিকে আছো। তোমাৰ? উম।
বাকী পঢ়া-শুনা?
পঢ়া-শুনা চলি আছে। তোমাৰ?
এই আছো আৰু পঢ়ি-শুনিয়ে সেনেকেই আৰু এতিয়া আৰু।
তুমি পিছে কি পঢ়ি আছা এতিয়া?
মই তোমাৰ এইবাৰ ছেকেণ্ড ইয়াৰ।
ছেকেণ্ড ইয়াৰ, উম।
বুজিলো
উম। মই তোমাৰ বি কম কৰি আছোঁ এতিয়া।
অ', আচ্ছা বি কম মানে বি য়ে
উম বি এতে তোমাৰ বি কমত
হয় হয় কুমাৰ বোলে ন ঠিকে আছে ঠিকে আছে। কৰিব লাগে এতিয়া ডিগ্ৰী পুৰা ক কম ভাবি ভ ভাবিছ নে পুৰা।
ডিগ্ৰী ডিগ্ৰীটোতো এতিয়া কমপ্লিট কৰিম বুলি ভাবিছোঁ পাৰিলে কৰিম আৰু- তাৰ আগতে ধৰ তোমাৰ কিবা চাকৰি চাকৰি হৈ গ'লে তেতিয়া ষ্টপ হৈ যাব আৰু-
অ তাকেই তাকে অলপ পঢ়া শুনাৰ জৰুৰী পা সটো
উম পঢ়া শুনাটো জোৰ দিয়ে আছো।
কিনো
মোৰ নামটো তোমাৰ গৌতম কোঁচ।
গৌতম কোচ নেকি-
হম
মোৰ জ্যোতিষমান কোচ-
হম
কিছা
উম ঠিকে আছো বাকী ভাত পানী খালা
ভাত পানী মানে বনাব মায়ে। তিয় লাহেকে গৰম দিছো ন পুৰা এইকমান ভাত খাব নোৱাৰি নহয়- জ গৰম দিছে হয়নে ফেনো পাতা পোৱা নাই।
ভিজি একদম অৱস্থা নোহোৱা হৈ যায় কাপোৰৰো।
উম, তাকে ভাবিছো অকণ ফুৰি আহোঁ গৈ নেকি, কৰৈ অকণ গৰ দিনটোত।
অঁ, পাৰা যায় ট্ৰেভেলিং কৰিব।
যাবা নেকি?
যাব লাগিছিল ক'ৰবাত। এতিয়া ধৰ,
ল ব ন কৈছো জাম দ
অঁ, কণ্টেক্ট কৰিবা।
কোন কলেজত পঢ়া তুমি?
দৰং কলেজত।
তেজপুৰৰ টাউন কলেজৰ নিকি?
অঁ।
অ, আচ্ছা আমাৰ ইয়াৰ পৰা বেছি দুৰ নহয়ছিলে ন?
তুমি ক'ত ক কোনখন কলেজত পঢ়া?
আমি তেজপুৰ কলেজত কৰো আমি।
অ, তেজপুৰ কলেজ এই ওচৰে-ওচৰিয়ে তেতিয়াহ'লে লগ পামেই তে অ।
ঠিকে আছে ঠিকে আছে।
উম, উম। অ, পিছে ক'ত ক'ত যাম বুলি ভাবিছা এতিয়া এতিয়া? এইটো গৰমৰ ছিজন।
গৰমৰ চিজেন বাকী গৰমৰ ঠাণ্ডাে যাব লাগিব হয় নে? সটোয় এিয়া মোৰোবিন গল গৰম হয় ন তাততটো আৰু গৰম হয় নে?
মৰুভূমিত গলে মৰি যাবা। সেইবিলাক জেগাত যাব নোৱাৰি। উম, সেইবিলাক জেগাত যাব নোৱাৰি।
সেইয়তো এ ঠাণ্ডা জাগাত যাব লাগিব। ধৰা তোমাৰ ইয়া এইটো টামাং চাইডে যাব লাগিব। যতি ঠাণ্ডা অৰুণাচল, অৰুণাচলৰ আগত যাব লাগিব।
টাৱাং যাব পাৰে এতিয়া, আকৌ তোমাৰ মিজ কি মিজিং গাঁৱ কি কয় যে? এখন অৰুণাচলতে পৰে সেইখনতো যাব পাৰে। সেইখন ধুনীয়া টু প্লেচ।
উ। মানে ভাল
উম, বহুত জেগা আছে ঘূৰা আমি গমেই নাপাওঁ এতিয়াও।
হয়, হয়। তাকেই বাইক-চাইক লৈ ওলাব লাগিব। বহুত দূৰ আমি ঘূৰা নাই হয় নে?
হুম।
ইয়াতে কিমান ঘুৰা জেগা আছে আমাৰ অসমখনতে। অসম খনৰ পৰা যদি বাহিৰত টো অসমৰ পৰা যদি আমিটো বাহিৰত যদি ওলাই যাও হয়নে? বাহিৰত গ'লে তোমাৰ'- বেংগলত ধৰা আৰু তাত কিবা-কিবি দেখা তাত আমি চাব লগা বস্তু কিছুমান আছে ধৰা। তাৰ পৰা আকৌ যদি বোইট গ'ল তাত। তাত কিছুমান বস্তু চাব লগা আছে আমাৰ।
উম।
সনেকুৱাই ঠিক ধৰণৰ কথা।
এতিয়া আমি ক'ব গ'লে অসমখনেই ঘূৰি শেষ
কৰিব পৰা নাই পৰা নাই। হয়, হয় নাপা, নাপা আমি এতিয়া ধৰক গুৱাহাটী খনে ভালকে ঘুৰা নাই হয় নে?
অ, গুৱাহাটীখনে ভালকে চিনি নেপাম।
হয়, গুৱাহাটীখন ঘূৰিব লাগে অলপ ইফালে ধৰা তোমাৰ এই তেজপুৰ জেগাত তুমি ঘূৰিছানে এইবিলাক তুমি এইটো অগ্নিগড় পাৰ্ক খন গৈছানে‌?
এই তেজপুৰত চব অল জানো। তেজপুৰ অগ্নিগড় তোমাৰ। সেইফালে আকৌ ক এখন কল পাৰ্ক সেইফালে মানে প্ৰায় ভাগ ঘুৰা জেগাত গৈয়ে থাকো। কো আমি মন গলে ধৰ কেতিয়াবা গুছি যাও আৰু হোম।
তোমালে ভাৰাত নে কিবা এনেকুৱা ঘৰ থাকা মানে ঘৰ পৰা অহা যোৱা কৰা।
নাই নাই মোৰ ঘৰে তেজপুৰত আছে।
তেজপুৰতে নেকি ঘৰ অ আচ্ছা আ। ছা আমাৰ মে তেতিয়া আমি মানে এনেহে থাকো মান ৰুমত থাকো।
অ ৰুমত থাকা নেকি অ আমাৰ ঘৰে তেজপুৰত। উম। মানে আগ ঢেঁকীয়াজুলি নেকি। উম।
আৰু পিছে খবৰ খাতি।
ঠিকে ঠিকে তোমাৰ।
উম ঠিকে ঠিকে। এই গৰমত যে তোমাৰ তেজপুৰ গুৱাহাটী এইবিলাক জেগা ঘূৰা জেগা নহয় আৰু।
হেই নহয় নহয় বা।
তুমি এতিয়া ধৰ। গুৱাহাটীত গ'লা ঘূৰিব দেই কথা এটা কৈছোঁ আৰু মই হেৰি। ৰুম লৈ থাকিলা তাৰপিছত বৰষুণ দি দিলে তোমাৰ। অলপমানতে পানী হৈ যাব আৰু। বেছি গৰমত ঘূৰিব যাবা এতিয়া।
হয়।
চাবলৈ গ'লে চিৰিয়াখানা। গৰমত ঘামি জামি অৱস্থা নোহোৱা হবা সেইবিলাক জেগা উম সেইবিলাক জেগা মানে এতিয়া ঘুৰা জে। নহয় ঠাণ্ডা দিনত ঘূৰিব যাব লাগে ওচৰৰ জেগাবিলাক এতিয়া আমাৰ। তেজপুৰ চহৰখনতে ইমান গৰম ৰুমৰ ভিতৰতে সোমাই থাকিব নোৱাৰোঁ আমি।
হয় হয়।
তাৰপিছত এতিয়া গুৱাহাটীত গ'লেতো আৰু গৰম তাত। এতিয়া সেইটো কাৰণে তোমাৰ পাহাৰ চাহাৰ এলেকাত যাব লাগে আৰু।
অ এতিয়া গৰম বন্ধটো পাই গ'লা হয় নে।
অ গৰম বন্ধ দিলেই।
এতিয়া গৰমখনত মানে কি কৰিম বুলি ভাবিছা এনে ট্ৰেভেলিং নে কিবা বিজনেচ ছিচনেছৰ মাথা মাৰিছা কিবা।
বিজনেছৰ মাথা মানে তোমাৰ মই এটা কৰিম বুলি ভাবিছো হম ৱৰ্ক মানে এনেকুৱা। ঘৰতে বস্তুবিলাক আনি ল'ব পাৰি তাৰপিছত ধৰ ঘৰৰ পৰা আকৌ বিক্ৰী কৰিব পাৰে যিটো। মাৰ তেনেকুৱা এটা আৰু খুলিম বুলি ভাবিছোঁ লাহেকে।
এই তোমাৰ কলম কাট পেঞ্চিলৰ যে সেইবিলাক।
অ অ আচ্ছা।
এই ইনষ্টাগ্ৰাম ইউটিউবত দেখুৱাই থাকে যে।
হয় হয়।
সেইবিলাকে মানে মই এদিন কণ্টেক্ট কৰিলোঁ তাৰপিছত। কৰোতে কৈছে কি মোক বেছি পইচা খৰচা কৰিব নালাগে ধৰ পাঁচ হোজাৰমান ইনভেষ্ট কৰিলে তোমাৰ। প্ৰথমটোতে বোলে অলপমান ধৰ লাভ আহে আৰু তেনেকুৱা বুলি কৈছে ধৰ। শুনিছোঁ তাৰপিছত আমাৰ দাদা এটাকো ক'লোঁ দাদা এটাই কৰি আছে এতিয়া বৰ্তমান। মই মানে। ষ্টাৰ্টিং কৰা নাোঁ মই অলপমান ধৰক পঢ়া শুনা এই পেলাই ধ্যান দি আছিলোঁ যে সেইটো কাৰণে। এক্সাম চলি আছিলতো। এতিয়া ভাবিছো গৰম বন্ধটোতে তেনেকুৱাই কিবা এটা খুলি লওঁ বুলি লাহেকে।
অ
যেতিয়া তোমাৰ ধৰ কিবা এটা হাত খৰচা ওলাল
ক'ৰবাত ধৰ ঘূৰিব মন গ'লে ধৰ পাপা মাক পইচা খুজিব নালাগে আৰু তেয়া এতিয়া উম
মানে এটা নিজৰ পাৰ্চনে বিজনেছ লাগে মানে হাতখৰচ এই হাত খৰচ বুলী নহয় বাৰু ঘৰখনো অকণ চাব লাগিব নাই এতিয়া য়া তুমি ঘৰৰ মানে কি ডাঙৰ লৰা নে সৰু ল'ৰা
মই ঘৰৰ ডাঙৰ ল'ৰা মোৰ ভাইটি এটা আছে আকৌ দাদা এজন আছে। মানে বৰ্তা ল'ৰা হয় একেলগে থাকোঁ আৰু আমি ক'ব গ'লে ঘৰত
মানে সেনেকোৱাই মানে ডাঙৰ ল'ৰাটো এতিয়া ক'ব গ'লে যে বহুত খিনি পৰি যায় ন হয়নে এতিয়া ধৰা তোমাৰ ঘৰখনো চাব লাগিব কিবা এটা ব্যৱসায়টো কৰিব লাগিব হয় নে
ব্যৱসায় এটা কৰিব লাগে
কৰি তোমাৰ কেনেকে চলিবা কোনখন খনো চলিব লাগিব
হয়নে বাৰু
অকমান এতিয়াৰ পৰা শিকিলেহে কৰিব পৰা যায় তেতিয়া পিছলৈকে হুম
শুনিছোঁ শুনিছোঁ
অ ঘৰখন চলাবৰ কাৰণেও কৈছো এটা বিজনেছ এটা কৰিব লাগিব হয়ে নহয় নহয় বিজনেচ ধৰা তুমি এইবিলাক এইটো বুলিয়ে নহয় যে ঘৰত বহিয়ে কৰিম প্ৰায় মানে প পাট টাইম জব এটা লাগে মানে জব বুলি কৈছে মানে দেই মানে সৌৰি মোৰ ভুল হৈছে পাৰত টাইম বিকনেজ এটা লাগে মানে আৰ
উম আহ সেইটো কৰিব কৰিব লাগে। তেতিয়ালৈ তেতিয়াহে পিছলৈ ধৰ চ চাকৰি এটা ধৰ ধৰ তুমি চাকৰি পাবাই বুলি কি গেৰেণ্টি আছে
হয় হয় সেইটো হয় মানে বিজনেছ কৰিলে ভাল দেই বিজনেচ কৰিব লাগে পঢ়িব লাগে সেইটো বুলি যে হয় বিজনেছ কৰিলো বুলি যে পঢ়াটো এৰি দিব লাগে সেইটো কথা নহয় কিন্তু দেই, দুটাই চলাব লাগে। বিজনেচ কৰিব লাগিব তুমি,, পঢ়িব লাগিব হয়নে, প্ৰথমতে বিচনেচ কৰিলে বিজনেছ কৰিলে তাতো লিখা থাকিব হয়ে কিবাকিবি
হুম অঁ তোমাৰ এতিয়া বিজনেছ কৰিলেও তোমাৰ ছাইনটোৱে জৰুৰী ছাইনটো মাৰিব নালাগে জানিলে কি কৰিবা
সেইটোয়ে সেইটোয়ে ম বিজনেছ কৰাত কৰিলে বুলি তুমি অকল পূৰ্ণ বি কৰিম এইটো ভুল কথা দেই পঢ়িব লাগিব তুমি বিজনেচজো কৰিব লাগিব
উম উম পঢ়া শু মানে বিজনেছত পঢ়া শুনাটো লাগে আৰু
সেইটো এতিয়া ধৰ ধক তুমি এতিয়া অকলে মানুহে এতিয়া ধৰ ডাঙৰ হব নোৱাৰে হয়নে
উম উম
এ সৰু পৰা ডাঙৰ হব হয় নে নহয়
হুম
ঠিক তেনেধৰণ মানুহে প্ৰথমতে যিকেইটা তুমি ইভেষ্ট কৰিবা বস্তুটো
উম
তুমি কমাই কেনে ইনভেষ্ট কৰিবা ঠিক আছে তাৰপৰা তোমাৰ বিজনেছটো অল অকণমান গ্ৰ' হ'ব
উম
ত আৰু কো লগা পইচাটো।
অ
তাৰ পৰাৰা আৰু ক লগালে।
উম
পাৰ্ লগে ম ব্তুাও কৰিব লাগিব?
অঁ তেতিয়া সৰুৰ পৰাই সদায় ডাঙৰ হয় আৰু।
সেই তেনে ধৰণৰে কথা।
উম
কিমান মানুহ এতিয়া তুমি কিন্তু যিকোনো বস্তু পাতনাৰশ্বিপত থাকিলে তুমি পাইবা দেই বস্তটো কৰিব কাৰনে
উম উম হয় পাৰ্টনাৰশ্বিপ এটা লাগে আৰু।
যিকোনো এতিয়া ধৰ হোৱাটছআপ আপোনাৰ তোমাৰ হোৱাটছপ ধৰা তুমি। এই তোমাৰ যিকোন দুটা পাৰ্টনাৰশিপত কৰিহে তোমাৰ এইটো বস্ত চাকচেছ হৈছে হয়নে।
অ
স তুমিও এনেকে কৰি পেলাই তুমি চাকা থব যা।
হম
অ
বাকী পিছে ৰুমত কি বনাইছে আজি।
তত এইয়া আজি বনাইছে লৰাএতাই কি বনাইছে আজি গাহৰি আনিছে নেকি।
অ গাহৰি আনিছে নেকি উম।
তুমি গাহৰি খোৱা নো খোৱা।
এই খাওঁ খাওঁ এই গাহৰি নাখালে আৰু। অঁ ৰুমত কোনখিনি ৰুমটোনো।
আমাৰ ইয়া তোমাৰ ধৰা গৰৈ মাৰি চিনি শুনিছা ন।
অ
গৰিমাৰাট ঘৰ।
অ গৰৈ মাৰি গৰৈ মাৰিৰ পৰা একোট ন ওচৰতে।
হয় হয় তাৰ পৰাৰা তোমাৰ ধৰা তুমি তাৰ পৰা তেজপুৰ কলেজৰ পৰা তুমি এইখিলৈকে মিন চাৰআলকেমি আহিলা?
অ
চন মান ল'ব ভড়া।
হম
তাৰ পৰাৰা এইফালে আহি যাবা তুমি আৰু বিশ টকা মান ল'ব তাৰপা আৰু তোমাৰ মিছন চাৰিৰ পৰা।
উম
মানে গমেণ্ট ৰুম আছে মানে আমাৰ। গৰমাই তোমাৰ এইটো আমাৰ এখন স কেনেকুৱা।
ইমান দূৰত ৰুম লৈছো যে ওচৰত নাপালা নেকি।
জ নাই দূৰত লৈছো কাৰণ কথা আছে মানে মানে দূৰত ত ৰুম নাপালো মানে। গম পাইছা জোনটো চিন ৰোম লাগে। আমাক চ ৰুম নাপালো মানে। সেইকাৰণে আমি তাতে লৈ ললো ম আৰু মত পাই গলো ধুনীয়া ৰুম এটা।
কেইজন থকা ৰুমত। হেল্ল'
অ
ৰুমত কেইজন থকা।
তোমাৰ তুমি পাঁচজন থাকো।
অঁ
মাজত আছে লগৰে আছে চব আমাৰতো চিনিয়ৰো আছে। চীনৰ কাৰণ মে আম গাঁৱৰে হয় সেইণে ললো মানে। দিয়া পিছে ঠিক আছে ন।
অ হ'ব দিয়া।
তোমাক মই কালি পাঁ মান ফোন কৰিম। হয় নে আৰু মোৰ তাৰ বিশ হাজ চাবা মাথা মাৰ হয়নে। কোৱা কৈছো বিজনেছ অমান চাবা।
অ চাম দিয়া।
হয়নে।
কবা কিবা বিজনেচৰ চিজনেছৰ কিবা হ'লে।
দিয় দে ঠিকছেব।
উম হ'ব দিয়া।